শুনিছানে? অ', অ', কি কৰি আছিলা?
অ, আছো আৰু এনে তুমি কি কৰিছা?
ভাত খাই উঠিলোঁ।
আচ্ছা, আচ্ছা। বাকী বতৰ? মই ভাত খোৱা নাই ৰ'বা। ভাত বনাই আছে। বাকী বতৰ কেনেকুৱা?
বতৰ ভাল ইফালে। অলপ, অলপ বৰষুণ দিলে। কিন্তু ৰ'দ নাই। ডাৱৰীয়া এতিয়া বৰষুণ নাই কিন্তু গৰমতটো আছে।
আচ্ছা, আচ্ছা। আমাৰ ই পিনে চাগে বৰষুণ চাগে দিবহে চাগে এতিয়া মানে বতৰটো অকমান ডাহৰীয়া।
অ, মই এইটো ইফালে দিলে বাৰু বৰ
হয় বাৰু বতৰৰ লগতে। হয়, হয় সেইটোয়ে। বাৰু বত তৰৰ লগতে তোমাৰ আমাৰ ঋতু বা আমাৰ কিছুমান উৎসৱ আদি চব বতৰৰ লগতে সম্পৰী কিয় দিয়াচোন নহয় জানো?
তেনে ধৰা তোমাৰ এতিয়া যিটো বৰ্তমান আমি বতৰটো দেখা পাইছো চাগে এইটো বতৰত তোমাৰ বানপানী সিছ তিয়ব লাহ লাহে তোমাৰ বতৰটো যেনেকে যাব তোমাৰ আৰু লাহে লাহে তোমাৰ আমাৰ খেতি পথাৰ আদি তোমাৰ নোহোৱা হ'ব। ধৰা বতৰৰ কাৰণে তাৰ তাৰ পিছত আমাৰ কাতি বিহু উদযাপন কৰিব হ'লে আৰু কেইদিনমান
উম। এতিয়াতো তোমাৰ বাৰিষা বতৰ।
অ, এতিয়া বৰ্তমান বাৰিষা বতৰ হয়, হয়। এ, বৰ্তমান সময়টোতে যেতিয়া তোমাৰ মানে কৈছো যে বৰ্তমান সময়তো যেতিয়া এইজাক ডাঙৰ বৰষুণ দি দিব। হয়তো কোনোবা খেতিয়কৰ হয়তো বহুখিনি লছ হৈ যাব বা লোকচান হৈ যাব নিজৰ খেতি কিডৰাত।
উম।
উম, বাৰু সেই সেই উপলক্ষেয়েটো আমি বাৰু কাতি বিহু উ-উদযাপন কৰা হয় যেনে তোমাৰ বাৰু আজি এটা ভাল মানে মনত পৰিল দিয়াচোন। আ, বতৰৰ কথা কোৱাৰ লগে লগে যে তোমাৰ সেইকাৰণেটো তোমাৰ মানে কাতি বিহু উদযাপন কৰা হয় ন'। হয় জানো যে তোমাৰ ধৰা যাতে আমাৰ আহিবলগীয়া খেতি আদি ভাল হয়। সেইকাৰণে আমি আকাশৰ তলত আউ, খেতি পথাৰত আমি গছ কলগছক হয় আতাক বন্তি জলাও কলগছৰ দোনাৰ ওপৰত তেনে দৰে এইবোৰ অসমীয়া সংস্কৃতি তাইবোৰ এবোৰ দিন সঁচাকৈ ভাল লাগে। দিয়াৰ তাৰ উপৰি তোমাৰ যেনে ধৰা আ, তোমাৰ মই ক'বলৈ খুজিছো যে তোমাৰ তুলসীৰ তলত তুলসীৰ তলত চাকিৰ চাকি জ্বলাই নব্বেদ আদি। হা, লগোৱা হয়। আৰু আমি কণ কণ ল'ৰাছ ছোৱালীবিলাকে আগতে আমি এইবোৰ ভাঙিবলৈ গৈছিলো আমাক ৰখি ৰখি থাকে পৰিয়ালবৰ্গই ত' এইবোৰ বেলেগ দিন আছিল আৰু।
সৰুতে ন'?
হয়, হয়।
আৰু পথাৰত যে তোমাৰ পথাৰত যে তোমাৰ এইটো ঔটেঙাৰ বাকলিত যে তোমাৰ চাকি দিয়ে যে। বহুত ভাল লাগে সেইটো।
অ', মানে চাকিৰ সলনি চাকিৰ সলনি ঔটেঙাৰ বাকলিটো ইউজ কৰে যে
উম, হুম হম বহুত ভাল লাগে।
অ', ভাল লাগে ভাল লাগে তাৰপৰি তোমাৰ মানে কাতি বিহুতো বাৰু আহ ক'ব গ'লে ইমান এটা কাৰো প্ৰিয় নহয় মোৰ প্ৰিয় নহয় বাৰু তোমাৰ এনে কোনটো বিহু প্ৰিয়?
অ', মোৰ অ মোৰ একচুৱেলি গোটেই কেইটা বিহুৱে ভাল লাগে। তাৰে ভিতৰত বেছি ভাল লাগে তোমাৰ মাঘ বিহুতো ভাল লাগে।
উম
মাঘৰ বিহুত তোমাৰ উম বহুত আমাৰ ধৰা এইটো হেৰি হয় ন অ', উৰুকা দিনাখন যে তোমাৰ গোটেই ঘৰৰ মানুহ লগ লগ হৈ পেলাই তোমাৰ গোটেইখিনি একেলগে আমাৰ ভোজ খোৱা হয়। তাৰ পিছত আকৌ তোমাৰ, তাৰপিছত ত ইয়াৰ ঘৰত তাৰ ঘৰত তাৰ ঘৰত বিহু খাবলৈ গৈ থাকোঁ আৰু সেয়া বহুত ভাল লাগে মোৰ। উম
উম, তাকেইেতো তোমাৰ আমি যদি আমি যদি
সেইকাৰণে তোমাৰ মাঘৰ বিহুকতটো সেইকাৰণে ভোগালী বুলি কোৱা হয় ন। আৰু কাতি বিহুৰ সময়ত তোমাৰ মানে কঙালী বুলি ক ক এইটো কাৰণে কঙালী বুলি কয় কাৰণ সেইটো সময়ত তোমাৰ বস্তু বাহিনি নাটনি থাকে।
উম, হয় মানে তুমি কোৱা দিছিলা আমি যদি এতিয়া তোমাৰ আহি আছে কাতি বিহু কাতি বিহু বাৰু আমি কেনেদৰে উদযাপন কৰিম আমি সেইটো বিষয়ে পাতিলোৱে তাৰপিছত ধৰা কাতি বিহুৰ পিছত তোমাৰ জানুৱাৰীৰ সময়ত সেইখিনি জানুৱাৰীৰ পোন্ধৰ তাৰিখৰ পিছত চাগে ন সেইখিনি সময়তে তোমাৰ আমি মঘ বিহু উদযাপন কৰিব লাগিব ত' মাঘ বিহু বুলি কলে এতিয়া বৰ্তমান সময়ত চোৱা মাঘ বিহু গলে এটা বেলেগ এটা পৰিৱেশ হৈ পৰে আৰু সেই বিহুতটো মোৰ খুবেই প্ৰিয় তিনিটা বিহুৰ ভিতৰত মাঘ বিহু ভোগালী এইত মোৰ খুবেই প্ৰিয় কাৰণ সেই বিহুটোত তাৰ মানে ভোগৰ উৎসৱ বুলি কোৱা হয় আৰু সেই আমি গোটেই বছৰটো আমি ভালদৰে শান্তিত আমি ভাত এসাঁজ নাখালেও গোটেই পৰিয়ালবৰ্গই মিলি আমি আজিকালি যিহেতু ইমান ব্যস্ততা হৈ পৰিছে আমাৰ পৃথিৱীত আমি একেলগে তিয়া ভাত খাচ খাব নাপালে আমি তেতিয়া সেইখিনি সময়ত মানে আমি একেলগে এটলিছ মানে পৰিয়াল জুনে, জুনে সময় আমাৰ তেতিয়া অফিচ কাছাৰদিও বন্ধ থাকেতো তেতিয়া আমি একেলগে এসাঁজ ভাত খাবলৈ মানে সুবিধা বাৰু তোমাৰ কেনেকুৱা মানে ভোগালী বিহুৰ পিঠা পনা আদি বা ঢেঁকী খুন্দা এইবোৰ কিবা অভিজ্ঞতা মানে মই সুধিছো মানে মই সুধিছো যে তোমাৰ বাৰু কেনেকুৱাানো অভিজ্ঞতা মানে ধৰা পিঠা পনা আদি বনোৱা বা ঢেঁকী, ঢেঁকী খুন্দা আদিবোৰৰ ওপৰত।
ভালেই ঢেঁকিতো বাৰু মই ট্ৰাই কৰিছিলো। পা, নাই, দেখি শুনিবলৈ কিন্তু পিঠা, পোৰা সেইবোৰ ভাল লাগে পিঠা পুৰা লাৰু অ লাৰু বনোৱা তাৰ পিছত তোমাৰ মেজি যে বনাই তাতে সেইটো মানে এইবোৰ মানে মাঘৰ বিধ বিৰাট ফূুৰ্তি লাগে। মেজি বনোৱা, পিঠা বনোৱা
আৰু তুমি নে আজি যে থাকে ন, আমাৰ কিছুমানে পিঠা চুৰ কৰি খাই ময়ে খাওঁ তুমি সেইবোৰ কিয় অভিজ্ঞতা আছেনে।
নাই নাই আমাৰ তাৰ মানে কি হয় আমাৰ পিঠা বনালে আমাক খাব নিদিয়ে প্ৰথমতে আমাৰ হেৰি আ তোমাৰ অ, উৰুকাৰ পিছদিনাখন যে তোমাৰ ৰাতিপুৱা মেজি, মেজি জ্বলাই নহয়। তাতে আমাৰ প্ৰথমতে তাতে, তোমাৰ মানে মে চৰাই আৰু মানে আগবঢ়াই তাতে পিঠা লাৰু মানে যি, যি, ঘৰত বনাই আমাৰ মানে তেল কি চৰি এ, অগ্নিদিয়মতাক মানে এইখিনি আগুৱাই তাৰ পাছতহে আমাৰ খাব দিয় নেক্সট ড মানে এইখিনি পৰ্ব হৈ যোৱাৰ পাছত আমাক খাবলৈ দিয়ে। মানে মেজিৰ ওচৰত তোমাৰ হেৰি কৰে চাকি, ধূপ দিয়ে। কি ধূপ দি তোমাৰ পিঠা লাৰুত, পাণ তামোল এইবোৰ দি পেলাই মানে সেৱা কৰে। তাৰপিছতহে আমাৰ মানে ঘৰ খাব দিয়ে। তাৰ আগলৈকে আমাক খাবলৈ নিদিয়ে মানে আমি যদি খাবলৈ বিচাৰ কৰি ত মানে জোঠা বস্তু হৈ যাব ন, তে এইটোতো অগ মানে সেইটো এটা পূজাৰ দৰেই হয়, অগ্নি দেৱতাক মানে দিয়া সেইকাৰণে আমাক খাবলে নিদিয়ে। চুৰ কৰিব নোৱাৰো।
তেনেকুৱা কিছুমান অভিজ্ঞতা আছে বাৰু ধৰা। মাইকতিটা বিচনাৰ তলত এটা ডাঙৰ এটা শৰাইত কিছুমান পিঠা থৈ দিলে বেলেগ, বেলেগ কৰি তিনিটামান খৰা। তিনিট মান বাঁহৰ শৰাই আৰু গোটেইকেইটা শৰাইতে কিবা ন, কিবা মান পিঠা আৰু তো, সেনেকৈ কিছুমান অভিজ্ঞতা আছে আৰু মোৰ মানে এটা ফেভৰেট, তোমাৰ? পিঠাৰ উপৰিও মই ত নিমকি বনাই হা আৰ মানে তাৰ মই নিমকিটো মানে খুব বেছি ভাল পাওঁ, চ, নিমকিও তেনেদৰে। মই মে জল্দি শেষ কৰি দিওঁ আৰু মানে। তমোৰ খুবেই প্ৰিয়। তাৰ পিছত ধৰা তোমাৰ আহ আৰু এইবোৰ যে নিয়ম আছে, ভেলা বুজি বনোৱা তোমাৰ ছোৱালী বিলাকে পিঠা, পনা আদি বনাই বা ঢেঁকী আদি খু, ঢেঁকীৰে আদি চাউল খুন্দে। তাৰপৰি তোমাৰ আমাৰ ল'ৰাবোৰৰ যে আমাৰ এক মাহ আগৰ পৰাই বা দুই মাহ আগৰ পৰাই তোমাৰ খেতি পথাৰত নাৰা আদি কাটিব যায় তাৰ পিছত এটা ভেলাঘৰ প্ৰস্তুত কৰি তোলে এনে, ভেলাঘৰ কিবা অভিজ্ঞতা আছে নে নিজৰ বন্ধু, বান্ধৱীৰ লগত
অ, তাতো তোমাৰ মানে উম, বহুত ভাল লাগে। গোটেইবোৰ তেতিয়া আমি সৰু কণৰ কথা কৈছো আৰু সৰুতে আমি কি হয় মানে আমাৰ বয়স যিখিনি থাকে, আমি গোটেইিন একেলগে লগ'ম। পেলাই তাতে মানে বনাই মেলি খাওঁ আৰু গোটেই মানে এ আমি মানে কি কৰো এ, আমি মানে পইচা তো মানে নু, তুলিছিলো। চবে মানে ঘৰৰ পৰা মানে চাউল আনিব, দালি আনিব, পাচলি আনিব, মাছ আনিব। মাংস এনেকে আৰু মিলাই পেলাই বহুত ফূুৰ্তি লাগে।
হয়, হয়, কৰিছো তাৰপিছত। তোমাৰ ৰঙালী বিহুৰ বিষয়ে তাৰপিত তোমাৰ আমি যদি ক্ৰমানিক, ক্ৰমে যাওঁ। তেনেছ তোমাৰ শিৱ বাগৰ ৰঙালী বিহু সেই ক্ষেত্ৰত
ৰঙালী বিহু ৰঙালী বিহু ভাল লাগে বেয়া ন বেয়া নালাগে ৰঙালী বিহুততো তোমাৰ উম গৰু বি হ'ব একচেলি আমাৰ গৰু নাই মানে যোনসকলে মানে গাঁৱত থাকে ন তেওঁলোকৰ যাৰ গৰু থাকে সিহঁতৰো মানে বেছি ফূুৰ্তি হয় ন ৰাতিপুৱা তোমাৰ গৰু গাত হয় আহ পুখুৰীত দি পেলাই তাৰ পাছত লাও অ লাও খা বেঙেনা খা এইবোৰত তোমাৰ থেকেৰা এইবোৰ যে তোমাৰ গৰুক দলি মাৰে ন এইবোৰ কৰি গৈ পেলাই তাৰপিছত গধূলি তেওঁলোকৰ মানে অ অ সেইবোৰ কয় তাৰ পাছত তোমাৰ গধূলি আকৌ নতুন পঘা দিয়ে তাৰ পাছত বিচনী বাহহ দিয়ে তাৰপাছত মাখিলতি পাত এইবোৰ পাতত ধোৱা দিয়ে মানে তেওঁলোক গাঁৱত বেছি ভাল লাগে
হয় হয় ঠিক কথা কৈছা তাৰপিছতে
তাৰ পাছত আকৌ মাহ হালধি দি পেলাই তোমাৰ গা ধৱা হয় ন
হয় হয় হয় হয় তাৰে পিছত তোমাৰ গৰু বিহুৰ পিছৰতো দিন হৈছে তোমাৰ মানুহ বিহু য'ত নকে আমি ইজনে ইজনক তোমাৰ আহ বিহুৱান আদি যি আমি জে সজনক সেৱা আদি লৈ আমি আমি আশীৰ্বাদ আশীৰ্বাদ পাওঁ তেনেকুৱা কিছুমান নিয়ম নহয় জানো আৰু সাতটা বিহুত যে আমি শাক খাব লাগ কিছুমান ধৰণৰ বনৰীয়া শাক
উম উম
উম
আমাৰ কি আমাৰ এইফালে আমাৰ এইফালে কি তোমাৰ সাত বিহুত তোমাৰ হেৰি কৰে সাত সাতবিধ শাক খাই তোমালোকৰ আমাৰ ফালে সাতবিধ শাক খায় সাতবিধ বা তাতকে বেছি হলেও মানে খাই তোমালোকৰ ফালে
আমাৰ ফালে বাৰু হাতবিধে খায় বাৰু বেলেগ বেলেগ কথা আৰু কিবা কিবি শাক খাই আৰু মই ঠিক নাজানে মাহঁতে জানে আা কোৱা আৰু কেনেকুৱা কি ভাবা তুমি
তাৰ পিছত তোমাৰ আমাৰ ইফালে আকৌ হেৰি কৰে তোমাৰ ঢেকীয়া শাকো খায় ঢেকীয়া শাক খাব লাগে বোলে মানে ঢেকীয়া শাক খাব লাগে বোলে বহাগ ৰ এইকেইদিনৰ ভিতৰত বোলে তাৰপিছত কঁঠাল যে খাই কঠালৰ মুচি কঠালৰ মানে কঁঠালৰ হেৰি বনাই তৰকাৰী বনাই তাৰপাছত নিমপাত তিতা
আচ্ছা আচ্ছা মোৰ বাৰু ে ঢেকীয়া শাকটো মই মানে বেলেগ শাক ভাল নাপাওঁ বাৰু কিন্তু ঢেকীয়া শাক তোমাৰ ভাল পা বাৰু বাকী কওক কোৱাচোন
মই ঢেকীয়া শাকটো ভাল পাওঁ ঢেকীয়া শাকৰ বেলেগ শাকো ভাল পাওঁ বিহু বুলি কলে আৰু ভাল লাগে আৰু বিহু বুলি ক'লে বহুত ভাল লাগে গোটেই কেইটা বিহুে ভাল লাগে কিন্তু মাঘৰ বিহুতো আৰু বেছি মানে
হয় হয় একদম ঠিক কথা কৈছ আৰু বিহু বুলি ক'লে এজন ব্যক্তিলৈ আজিিকালি বৰ্তমান চাগে খুবেই মনত পৰে অসমৰ সতাত জনপ্ৰিয় কণ্ঠশিল্পী বা অমৃত অমত কন্ঠ জুবিন গায়ক নহয় জানো বাকী ৰঙালী বিহু তেখেত অবিহনে আৰু আহি আছে তেখেত অবিহনে থকা ৰঙালী বিহুবোৰ
উম, এইবাৰতো বিহু ইমান ভাল হেৰি হয় নাই ন
অ ', হয় হয় এইবাৰ যেন উকা উকা হৈ পৰিছে
উম,
বাৰু এৰিছো দিয়া আজিলৈ
ভাল লাগিল তোমাৰ লগত কথা পাতি
হয় মোৰো পহুখিনি ভাল লাগিল দিয়া